অ' হয়, কোৱা।
ঘৰতে আছিলা নে?
অ', হয় ঘৰতে আছিলো ৰ'বা।
অ', কিবা কৰি আছিলা নেকি?
নাই নাই, এনেই আছিলো ৰ'বা, তুমি?
মইও এনে আছিলো, তোমাৰ লগত এটা বিষয়ৰ ওপৰত আলোচনা কৰিম বুলি ফোন কৰিলো।
হয়, কোৱাচোন কি বিষয় আছিলে।
মই তোমাৰ লগত আজি অলপ ক্ৰিকেটৰ বিষয়ে কথা পাতিম বুলি ভাবিছিলোঁ।
অ', হয় কোৱাচোন ক্ৰিকেটৰ বিষয়ে ভাল খুব ভাল বিষয় দিয়া পিছে ক্ৰিকেট যিহেতু আমি সকলোৱে খেলো।
কি খ খ উ।
আহ ক্ৰিকেট খেলিলে আমাৰ ভিন্ন ধৰণৰ প্ৰায় ক্ৰিকেট খেলিলে আমাৰ বহুত ধৰণৰ সুবিধা হয়। এইটো কি যেনে ধৰণে ধৰি লোৱা আমাৰ খেল ধেমালি কৰি থাকিলে আমাৰ গাটো আমাৰ যেতিয়া গৰম হয় তেতিয়া আমাৰ তেজ চলাচল খুব ভাল হয় আৰু লৰ ক্ৰিকেট খেলাই মানসিকভাৱেও সুস্থ হৈ দিয়াচোন কাৰণ সেই থে আমি বহুতো বন্ধু বৰ্গৰ লগত যেতিয়া আমি থাকিম যেতিয়া আমি খেলিম তেতিয়া আমি খুব আনন্দ আৰু ফূৰ্তিত আমি খেলি থাকো স হিচাপে মানসিকভাৱে আৰু শাৰীৰিক দুইভাৱেই ক্ৰিকেটটো ভাল বুলি মই ভাবো। তুমি কোনটো ফালৰ পৰা ভাবা যে ক্ৰিকেট আমাৰ কি কি উপকাৰ কৰিছে?
মই ভাবো যে ক্ৰিকেটে আমাক বহুতো উপকাৰ কৰিছে যেনেকা ক্ৰিকেট খেলাৰ ফলত তুমি য চলাচল ভাল হয় কিয়নো আমি খেল দৌৰি থাকিব লাগে তাৰ কৰিও তোমাৰ ক্ৰিকেট খেলা বলত যি ঘাম ওলাই সেই খামৰ খামে দ আমাৰ যিমান ভিতৰত দেহৰ ভিতৰত থকা যিবিলাক বেয়া বস্তু এইবিলাক ওলাই আহে ত বেমাৰ আজাৰত আম কমকে পঢ়ো আৰু তাৰ উপৰিও ক্ৰিকেটটো এটা দলীয় খেল ত সেইটো একেলগে বিশ্বাস মানে খেলৰ ফলত বিশ্বাস বাঢ়ে যে আমি এজন ইয়াকেল ধৰা এতিয়া লাষ্ট বাৰ দহজন লাগে ত' আমি ছয় পাঁচ ছয়জন বলাৰৰ ভিতৰত এজনক দিওঁ বিশ্বাস কৰো। চাৰিজন বলাৰে এইখিনি ৰাণ বচ বচাই ৰাখিনে আমাক জ মেচখন জিকাব পাৰিব তেনেকুৱাই ত' আমি ত' বিশ্বাস পাদে আমাৰ ত বখ
হয় হয় ঠিক কথা কৈছা, আৰু তুমি আমাৰ ভাৰত ক্ৰিকেটৰ বিষয়ে কি ক'ব বিচাৰিবা?
যে ভাৰতৰ ক্ৰিকেটৰ এতিয়া বহুতো ভালোৱা নটো দেখিব তেওঁৰো দুহাজাৰ দি চৌবিশ চনত তেওঁলোকে টি টুৱেণ্টি বিশ্বকাপ জিকিছে। অ', আৰু অ', আৰু দুহেজাৰ সাতাইশত যি বিশ্বকাপ আহি আছে অ', মহজ ভাৰতে সেইটো জিকিব কাৰণ দুহেজাৰ তেইশত আমি গোটেই খন মেচ অপৰাজিত হয়কিনে ফাইনেলখনত আমি হাৰিবলৈ হাৰৰ মুখ দেখিবলৈ পোৱা গ'ল। ত' সেইটোৰ দুখ সকলো ভাৰতৰ সকলো পাক খোৱা মানুহৰ দুখৰ এইটো এটা বিষয় ত' যদি আমি দুহেজাৰ সাতাইশৰ বিশ্বকাপটো জিকো তেতিয়া নিশ্চয় বহু আনন্দ পয গোটেই ভাৰতৰ মানুহে উ
হয় তুমি ঠিক কৈছা যে। ভাৰতে যিহেতু দুইবাৰ মানে একেৰাহে উ টি টুৱেণ্টি বিশ্বকাপ আমাৰ, আমালৈ লৈ আহিব পাৰিছে। মানে আমাৰ ভাৰতলৈ লৈ আহিব পাৰিছে সেই বিষয়ে আমি বহুখিনি গৌৰৱান্বিত কৰো আৰু আমি তুমি ঠিক কোৱা দুইহেজাৰ তেইশ বৰ্ষত যি ধৰণে আধৰুৱা এটা সপোন মানে সপোন এটা আঁতৰি থাকিলে সেই সপোন যাতে দুহেজাৰ সাতাইশ বৰ্ষত সম্পূৰ্ণ হয় সেইবাবে আমি সকলোৱে প্ৰাৰ্থনা কৰিম আৰু ভগৱৰ ওচৰতৰ আৰু। এই যে উম, মানে খেলটো এইটো এটা মানে পৃথিৱীৰ এটা অন্যতম জনপ্ৰিয় খেল আৰু তুমি বেছি ক্ৰিকেট খেলা নেখেলা?
হ মই ক্ৰিকেট খেলো মই ক্ৰিকেট খেলি বহুত ভাল পাওঁ মোৰ ক'বলৈ গ'লে মোৰ প্ৰিয় খেল ক্ৰিকেট তুমি পিছে খেলা নাই।
হয়-হয় ময়ো খেলো ৰবা মইো বলিং, বেটিং দুয়োটাই কৰো তুমি কি কৰা পিছো?
ময়ো বলিং, বেটিং দুয়োটাই কৰোঁ।
হয় আহ তুমি পিছে কি খেলি ভাল পোৱা মানে? তো ক্ৰীষ্টমেছ খেলি ভাল পোৱা নে টি টুৱেণ্টি নে অডিয়াই?
এতিয়া কবলৈ মানুহৰ হাতত যিহেতু মানে এতিয়া চাবলৈ গ'লে মানুহে সহতৰ সময় কম হৈ পৰিছে। সকলোয় বহুতো মানুহৰ কাম থাকেয়া ত সেইটো হিচই হাবব যায়তি তেন্ত এতিয়া মানে বেছি মানে ভা কাৰণ এইটো কম সময়ৰ ভিতৰত তিনি-চাৰি ঘ ন্টাৰ ভিতৰত যিটো সেইটো খেল শেষ কৰিব পাৰি বা সোনকালে শেষ হয়টো মই ভাবো যে সেইটো খেল টো মানে বেছি ভাল আৰু। মই সেইটো খেলেই খেলো টি- টুৱেণ্টিয়ে খেলো।
হয় হয়, পিছে মই টেষ্টটোহে বেছি ভাল পাওঁ কাৰণ উম টেষ্ট ক্ৰিকেটৰ এটা খুব মানে সুন্দৰ দৃশ্য বুলি কম কাৰণ উম মানে টেষ্ট ক্ৰিকেটত যি ধৰণে ৰঙা বলটোদি বলটোই মানে চুইং কৰে যে মানে যি ধৰণে চুইং কৰে। বাহিৰৰ ফালেও চুইং হয়, ভিতৰৰ ফালেও চুইং হয় মানে টেষ্ট ক্ৰিকেটত চুইঙটো বেছি হয় মানে ৰেডবলত চুইঙটো বেছি হয়, তুমিও জানা চাগে। চ' সেইবাবে বেট্ছমেন বিলাকৰ বাবে অধিক জটিলতা হৈ পৰে তেতিয়া বেট্ছমেন বিলাকৰ এটা পৰীক্ষা এটা লোৱা হয় যে তেওঁ এইটোত অ কিমান ৰাণ কৰিব পাৰি ব চ' সেনেকে মই টেষ্ট ক্ৰিকেটটো বেছি ভাল পাওঁ।
হয় তুমি নিশ্চয় থিকে কৈ চা কিন্তু টেষ্ট ক্ৰিকেট এটা ধৈৰ্যৰ খেল। সিহঁতে টেষ্ট ক্ৰিকেটত তোমাৰ তুমি যিটো ক'লা যে ৰেড বলেদি বহুতো চুইং হয়। ত' সেই চুইং খিনি এই পৰা আউট নোহাকৈ কিমান টাইম ধৈৰ্য্য সহকাৰে ফুল খেল নেখেলি নিজৰ যি ভাল খে খেল দেখুৱাই কিমা যিমান মান কৰিব পাৰে ত' ইটো এটা বহুত ধৈৰ্যৰ খেল। আৰু যিহেতু এইটো পাঁচ দিন চলে। এইটো ধৰা দুই-তিনি ঘণ্টা বা এদিনৰ খেল নহয়, এইটো এইটো পাঁচ দিনৰ খেল হয়। ত' সেটো এটা মোৰ বাবে মোৰ ভাবো যে এইটো এটা বহুত ধৈৰ্য্যৰ পৰীক্ষা লোৱা টাইপ খেল হয়, মোৰ মতেদি।
উম হয় হয় হয় আৰু আজিকালি মানে এনেকুৱা হৈছে যে ভাৰতত বহুখিনি য়ে ভাল খেলুৱৈ আছে। কিন্তু সেই ভাল খেলুৱৈবিলাকৰ পৰা মানে ধৰি লোৱা তুমি ৰঞ্জী ট্ৰফিয়েই হওক তাৰপিছত ডমেষ্টিকেই হওক সেনেকে আহ মুস্তাক আলী ট্ৰ ফিয়ে হওক বিভিন্ন ধৰণৰ ট্ৰফীবিলাকত মানে ভাল প্ৰদৰ্শনী কৰি আহিছে। কিন্তু অ ভাৰতৰ বাবে তেওঁলোকে মানে ভাল মানে খেলিবলৈ পোৱা নাই যদিও কিছুমানে যদি খেলিবলৈ পাইছে একবাৰ বা দুইবাৰ পাইছে। তাৰ বিষয়ে তুমি কি ক'বা?
হয় হয়, কিয়নো মই ভাবো যে এতিয়া ভাৰতত বহুত খেলুৱৈ ওলাইছে। এতিয়া কবলৈ গ'লে মানে ভাৰতত ক্ৰিকেট খেলটো বেছি জনপ্ৰিয়তা লাভ কৰিছে অন্য খেলতছে। ত' সেইবাবে সকলোৱে মানে ক্ৰিকেট খেলটোকে বেছি গুৰুত্ব দিয়ে ত' চবে মানে খেলে বা সেইটো খেল টোৱে মানে নিজৰ যিটো ভৱিষ্যতৰ লক্ষ্য বুলি ভাবি লয়। ত' ভাবাৰ ফলততো বহুতো খেলুৱৈ ওলাই আহিছে ত' সিহত খেলে যিহেতু খেলে এঘাৰ জন। এখন মেট্চত এঘাৰ জনে খেলিব পাৰে ত', ত' তেনকোৱা ভাল পদৰ্শন দেখাব পাৰিলে তেনেকোৱা পিছে তুমি কি বুলি কয় এইটো আমাৰ অসমীয়া এটা পদক্ষেপ আছে তুমি শুনিছা চাগে আছাম পতা সিদ্ধান্ত লৈছে এইবাৰ।
হয় হয়।
তুমি তুমি সেই কিবা কৰিছা সেইটো থকাৰ ফলত আমি অসমৰ কিছুমান বিশিষ্ট প্লেয়াৰক আই পি এল বা ভাৰতৰ দেখিবলৈ সক্ষম হয় মানে এই পদক্ষেপটো লোৱাৰ ফলত
হয় হয় এইটো তো ক মানে অসম ক্ৰিকেট এছচিয়েচনে বহুতখিনি ভাল পদক্ষেপ এটা লৈছে মানে সকলোৱে দৃষ্টিফালৰ কাৰণ চাবা যিহেতু আমাৰ অসমত অ খেলুৱৈ আছে কিন্তু উলাই যাব পৰা এটা ভাল সুযোগ পোৱা নাছিলে সেইবাবে ভাবো এইটো এটা ভাল সুযোগ হ'ব এই আছাম প্ৰিমিয়াৰ লীগত ভাল প্ৰদৰ্শন কৰি পেলাই যদিহে তেওঁলোকে ভাল প্ৰদৰ্শন কৰিব পাৰে তেতিয়া
উম আগলৈকে তেওঁলোকে উম বিভিন্ন ধৰণৰ খেলত আমি দেখি দেখলৈ পাম যেনে ধৰি লোৱা টমেষ্টিকেই হওক তাৰ পাছত আই পি এল হওক আৰু আই পি এল খেলাৰ পিছত এটা মানে ভাল আজিকালি সেই এটা হৈছে যে ভাৰতৰ বাবে খেলিবলৈ আই পি এলৰ পৰা মানে বহুত খিনি খেলুৱৈ লৈ যায় সেই বাবে তেওঁলোক যিমান ভালদৰে খেলিব সেই ধৰণে তেওঁলোকে হ'ব। পিছে তুমি কি হবা যে ক্ৰিকেট খেলি এতিয়া বৰ্তমান ৰাজনীতি চলি আছেনে?
একদম এই পদক্ষেপটো লোৱাৰ ফলত নিশ্চয় আমাৰ অসমৰ পৰাও হয় য নাই বহুতো খেলুৱৈ ভাৰতত এদিন ন এদিন খেলিবলৈ সক্ষম হব কিয়নো এইটো ফলত অসমৰ যিবিলাক তোমাৰ চাৰে নস্তা কালি বা ৰোহিত ট্ৰফি খেলিছে কিন্তু তেওঁলোকে এতিয়ালৈকে আই পি এলত ছানছ পোৱা নাই বা আ পি এলত যদি যায়ও তেওঁলোক কোনো নিশিকা নাই আই পি এলত অ ময়ো ভাবোযে এদিন ন তেওঁলোকে যদি এনেকে এইটো পদক্ষেপ লোৱাৰ ফলত তেওঁলোকে ইয়াতে ভাল হ'ব। তাৰ ফলত। আই পি এল খেলিা তুমি যিটো কলা যেই পি এৰ পৰা আজিকালি সুজু হৈছে যে আই পি এলত। খেলিলে তেওঁ ইণ্ডিয়াৰ টিমত খেলিব পাৰে। ত' মই ভাবো যে এদিনৰ এদিন ভাৰতৰ খেলুৱৈ খেলিব যিবিলাক আহি আছে প্ৰজন্ম এদিন এদিন ভাৰতৰ টিমলৈ খেলি আমাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনে বুলি ভাবো মই।
হয় হয় আৰু ক্ৰিকেটত মানে আজিকালি ৰাজনীতিৰ বহু চৰ্চিত হৈছে কিন্তু ক্ৰিকেটত আচলতে ৰাজনীতি আনিব নালাগে। ক্ৰিকেট ক্ৰিকেট হৈ থাকিব দিব লাগে। আৰু ক্ৰিকেটৰ লগত কেতিয়াও ৰাজনীতি যোগ কৰিব নালাগে মই ভাবো এনেকেই ক্ৰিকেট খেল খেল হৈ থাকক হয়ে নহয় বাৰু?
হয় হয় খেল খেল ৰাজনীতি অনাৰ ফলত কিছুমান হাল খেলে কিন্তু লোক পইচা নাথাকে কৰি থে কিন্তু কিছুমান ভাল দেখে কিন্তু পইচাৰ মানে আগলৈ চাঞ্চ পাই যায় টো এইটো হ'ব নালাগে ৰাজনীতি হ'ব নালাগে। হ মলে চাৰ
উম হয় বাৰু দিয়া পিছে আজি এইখিনিতে ৰাখিছোঁ।
অ আজিলৈ ভাল লাগিলো মান কথা পাতি আজি ৰাখিছো দিয়া।
উম দিয়া।
উম,